কি কৰিছা?
বহি আছোঁ তুমি?
অ ময়ো বহি আছোঁ খবৰ খাতি ভালনে।
ভালে ভালে তোমাৰ কোৱা
মোৰো ভাল দেই দিয়া।
অ বাকী ইমান দিনৰ ইমান। দিনৰ মূৰত ফোন কৰিলা
অ এনেতো নকৰাই
অ মই মানে টাইমে নাপাওঁ মানে জানা সেইটো কাৰণে
উম বাকী খালানে?
ভাত চাতটো নাই দেৰি আছে তোমাৰ?
অহ মই নাই খোৱা। গাটো মানে ইমান ভাল লগা নাই যে
অ মোৰো ভাল লগা নাই গৰম দিছে পুৰা একদম
উম মোৰয়া মাথা বিষ তোমাৰ ঘৰত মাহত
সকলো ঠিকে আছে তোমাৰ‌‌?
অ মোৰো মাহত ইয়াত নাই নহয়
অহ অ তুমি অকলে থাকা নেকি এতিয়া?
অ'
অ আচ্ছা বাকী পঢ়া শুনা
বাকী পঢ়া শুনা চলি আছে কলেজ গৈ আছানে?
অ গৈ আছে এই যি গৰম আৰু পৰীক্ষাও চলি আছে যে
উম অহ শুনা
আহ
তোমাৰ মানে আছামিছ কালচাৰৰ কোনটো বিহু বেছি ভাল লাগে
মোকতো বহাগ বিহুে বেছি ভাল লাগে
অহ কিয়?
বহাগ বিহু মানে এনজয় ফূুৰ্তি হয় আৰু
অ
অ, পিঠা, চিঠা মানে, মই মানে বহুত ভাল পাওঁ আৰু পিঠা -চিঠা খাই তিল পিঠা তোমাৰ তাৰ পিছত নাৰিকলৰ পিঠা, মানে, ভাল লাগে আৰু অ উম- পিঠাও ভাল লাগে, আৰু ক শাৰটোও বহুত ভাল লাগে মোক,
উম, মোৰো এইয়া বহাগ বিহুৱে ভাল লাগে।
অ, অ
মানে, তাত ফূুৰ্তি কৰিব পৰা নাছিলোঁ।
আৰু হুচৰি গোৱা হয় বহুত থাকেতো নিয়ম ন।
মাঘ, অ গৰু গা ধুৱাব যোৱা, মাঘ বিহুতো ভাল লাগে, তাত মানোলপোৱা সাজো
ঘৰ যে, সেইটোক কি মাক দিওঁ ন
উম,
এ ৰা ৰাতি যে, সাৰ পাই যে, হেৰি কৰে ফূুৰ্তি কৰে যে,
হয়টো, আজি
অ,
ভেলাঘৰ সাজি আছো।
উম, অ, অ
বাকী তুমি, তুমি চুৰ কৰিব যোৱা নে নাই? লগৰ খিনিৰ লগত মিলি।
হেল্ল',
অ, মাঘ বিহুত তুমি যোৱা নে নাই লগৰখিনিৰ লগত মিলি ৰাতি
অ, অ ৰাতি যাওঁ ৰাত ভৰ কৰো। যাওঁ তোমাৰ মানে, ৰাতিপুৱা চাৰে তিনটা বা চাৰিটা মানত শুবলৈ যাওঁ আৰু অহ
বাকী, তাত মানে তোমাৰ কেতিয়াবা ধৰা ধৰা পৰিছা নেকি?
উম, ধৰাটো এবাৰ পৰিছিলো তোমাৰ, আলু চুৰ কৰোতে যাওঁতে। অ তুমি কিবা ধৰা পৰিলা?
মই দুবাৰ পৰিছো আৰু, দুবাৰো নিজৰ ঘৰত তে পৰিছো ধৰা
অ ঘৰৰ ওচৰতে মানে ন!
নিজৰ ঘৰতেই নিজৰ ঘৰতে লগৰখিনিলে চুৰ কৰিব আহিছিলো ।
নিজৰ ঘৰতে মানে ধৰক । কৰিলা তুমি?
মানে বেলেগৰ ঘৰত এতিয়া চুৰ কৰিব যাব মন নাযায় ন । ধৰা এতিয়া কিবা এটা বস্তু টো নিজৰ কামৰ কাৰণে থৈ দিছে সেইটো বস্তু যদি আমি উঠাই আনো । মান সিহঁতৰ কিমান বেয়া ভাগে আৰু এতিয়া মানে আমি নিজৰ ঘৰতো জানো ন ঘৰৰ এইটো একো কামত । কাৰণে নে খাবলৈ দিছে বা কিবা কৰিব সেইটো কাৰণ বাকী বিহুতো মানে কিছুমান মানুহ আছে ন ৰাত ৰাতিয়ে মদ চত খাই যি স্পীড বাইক চলাই আহে ।
বাপৰে বহুত টো কিছুমানতো কাজিয়াও লাগি যায় বহুত বেয়াকে
পাইহে সিহঁতৰ আগতে মদ খোৱাটো আগতে আৰু কিছুমানে এয়া কি? হয় মাঘ বিহুত চুৰ কৰিব গ'লে মানে কাৰোবাৰ এক্সপেঞ্চিভ বস্তুবিলাক উঠাই আনে নহয় ।
উঠ অ অ ঘৰী চৰি মোবাইল চবাইল চব যি পাই সেইটোৱে চুৰ কৰি লৈ গুচি যায় ।
আৰু এইবিলাক মানে চবতে বেলেগ বেলেগ নিয়ম ন কবাত যদি চুৰ কৰা ধৰা পৰে তেনেহলে তাত ফাইন
অ ফাইন দিব লাগে কিছুমানত নিয়ম ৰোলচ বোৰ আছে না । আমাৰ এইফালেতো পুৰা একদম ফাংচন হয় ৰাতি তোমাৰ আৰু ইয়াৰ পৰা গোসাই লৈ যায় তোমাৰ ৰাতি পুৱাই একদম ওলাই ধুনীয়াকে তাৰপিছত ইয়াৰ পৰা মানে এটাই এটা জাগাত মানে পুজা কৰি কৰি একদম তোমাৰ একদম বহুত দূৰ মানে ইয়াৰ পৰা আঠ কিলোমিটাৰ তাৰ মানে ন কিলোমিটাৰ ইহঁতে খোজকাঢ়িবলৈ যায় মানে,
ব'হাগ বিহুতটো সত নহয় সেইটো কাৰণে আৰু ভাল লাগে ফূৰ্তি কৰিব পাৰোঁ
উ মোকতো মেখেলা চাদৰ পিন্ধিলে বহুত ভাল লাগে কিন্তু দেই
উম এইযোৰ অসমীয়াৰ মানে এ প্ৰিয় আৰু
প্ৰিয় আৰু মেখেলা চাদৰ পিন্ধি ধুনীয়াকে গামোচা চামোচা লৈ লোৱা একদম ধুনীয়াকে
উম আৰু এই কয় বিহুত আমি মানে ডাঙৰৰ পৰা আশীৰ্বাদ লব লাগে এক তাৰিখে কেতিয়া মানে আমাৰ প তে ভাল যায় আৰু
উম
বাকী তুমি আশীৰ্বাদ চাকিবাদ লোৱা নে নাই তুমি আশীৰ্বাদ চশীৰ্বাদ লোৱা নে নাই
অহ লও লও লবলৈ যাওঁ এই তোমাৰ ওচৰতে আছে ঘৰ
অঁ
বিহু খাবলৈ মাতে তেতিয়া যাও আৰু ধুনীয়া লাগে আৰু আমাৰ ঘৰতো কেতিয়াবা বনাই তিল পিঠা এই বিহুৰ টাইমতে বনাব
বিহুৰ টাইমতো ময়ে থাকি যাওঁ এইবিলাক পিঠা চিঠা বনাবলৈ
বাৰু এদিন যাম তোমালোকৰ ঘৰত পিঠা চিঠা
আহিবা অ আহিবা আহিবা তুমি জানানে হয় নাই
অহ জানো
অ জানা
আচছা মানে ইমান নোৱাৰো মানে অলপ হ'লেও পাৰো আৰু
অ উম আৰু কাতি বিহু কাতি বিহুত আমি পথাৰত পুৰা চাকি জ্বলাব যাওঁ প্ৰসাদ আগতেতো আমি সৰু সৰু সৰু যে আছিলে মানুহক ঘৰে ঘৰে প্লাষ্টিক লৈ লৈ গৈছে আমি প্ৰসাদ খাবলৈ
অহ
এক। এতিয়া নাযায় সৰু পোৱালী বিলাক
এ এতিয়া আজিকালি জেনেৰেচন সৰু পোৱালী বিলাকে খালি মানে কি ক'বা আৰু লাছ পায় আৰু ইহঁতে। আমাৰ টাইমটতো সৰু পৰাই আমি কিমান নাচিলো। কিমান ফূৰ্তি কৰিলো।
এতিয়াটো দিবলৈও মানুহ
অ। অ এতিয়াতো লাজ কৰে আজিকালি পোৱালী বিলাকে।
উম মইতো কিমান ডাঙৰ লৈ
উম মইয়ো মইয়ো। বহুত ফূুৰ্তি কৰিলো কিন্তু। ভাল লাগে লগৰ লগ সেইটোয়েটো লগৰ বিলাক বিলাকৰ লগত এটা মানে ফুৰ্টিটোৱে বেলেগ লাগে নাচ চি গাই একদম ধুনীয়াকে ঢোল ঢোল চোল বজাই একদম নাচি থাকা আৰু ন? এইবিলাক আৰু মেমৰিজ হয়। উম। এই চব বাৰে বাৰে ঘূৰি নাহেটো, হয় কি নহয়? এতিয়াটো আমি ডাঙৰ হৈ হৈ গৈ আছো দিনে দিনে।
উম। আৰু মানে মাঘ বিহুত যে এটা খানা খাই চবেই মিলি, ৰাইজে মিলি, ঘৰৰ মানুহে মিলি। সেইটোত মানে ভাল লাগে আৰু ফূৰ্তি এটা কৰে।
অহ। অ, মোকো কিন্তু ভালেই লাগে। মোকতো বেছি এইটো তোমাৰ ৰাতিত ৰাতি যেতিয়া ফাংচন চাংচন হৈ যায় সেইটোত কিন্তু ধুনীয়া লাগে নাচি ফূৰ্তি কৰি একদম লগৰ বিলাকৰ লগত।
আৰু বহাগ বিহুত যে অ হয় হয়। ব'হাগ বিহুত আমি আগতে একেবাৰে হুঁচৰি হুঁচৰি গাই হুঁচৰি গোৱাত যিমান পইচা উঠে সেইবিলাকেৰে আধা নামঘৰত দিওঁ আধা। আহ পিকনিক খাওঁ?
পিকনিক। আগৰো তোমাৰ এইটো? দুটকীয়া আজিকালি এই চব নচলাই হল।
আজিকালিতো হুঁচৰি হব গলে মানে।
উম উ নিদিয়ে নুঠেই আজিকালি আমাৰ টাইমতো। টকা দুটকা পাঁচ টকা দি দিলে সামৰণি মাৰিলো আৰু।
আমিতোতি লাগিও থকা নাছিলো? মানে এইবিলাক? হেৰি কি কয় লাগিব লাগে। কোনখন ঘৰ মানে ধনী হয়।
অ
দুখিয়াবোৰৰ ইমান কৰিব?
উম নেলাগে। সেইটো মানে মানুহ চাই লৈ আৰু মানে ল'ব লাগে হয় কি নহয়। অ', দিলে মানুহে আজিকালি যিমান দিলে ইমানতে শান্তি থাকিব লাগে কি। কিছুমান মানুহে একো বুজি নাপায় যে।
আৰু কিছুমানতো?
অ',
দুখীয়াবোৰৰহে?
উম',
বাকী আঁহ ', তুমি কাতি বিহুত আঁহ ', চাকি তাকি জ্বলাব যোৱাানে নাই?
চাকি তাকিটো এনেতো মই জ্বলাবতো যাও। কিন্তু কেতিয়াবা আকৌ তোমাৰ। হেৰি লগৰবোৰৰ লগতো গুচি যাওঁ। তাতে মানে প্ৰসাদ চৰসাত। খাই আহোঁ আৰু।
অ', উম -উম বনোৱাতো মোৰ বেছি ভাল লাগে মানে। মইতো পাহৰিও পাওঁ আজি ত। এই বিহুত তুলখিকতে। তুলসী ভেটি বনাব লাগে আকৌ মায়ে গালি। পেলাই
আহ',
তুমি বনোৱা নাই - নাই তুলসী ভেতি
মই বনোৱা নাই কিন্তু আজিলৈকে সেইটো কেনেকে বনাওঁ।
তুলসী ভেতি বনাই নহয়।
এইটো কেনেকে বনাইবা?
সেইটো তুলসী ভেতি তুমি ইতাদি বনাব পাৰা।
আহ',
আকৌ মাটিও দিয়ে কিছুমানে। মানে কিছুমানে নহয় বাকী দি পেলাই চাইডে - চাইডে ইটা দি মাজত তুলসীডাল ৰুই দিয়ে আৰু
আহ', আচ্ছা। এইবাৰতো তোমাৰ কিহত পৰিছে বা কাতি বিহু?
কাতি বিহু জানো মইও নাজানো ভালকেবাৰ কিহত পৰিছে।
আৰু সেইটোয়ো বহাগ বিহুতটো গ'ল বাৰু
ধান পকা টাইমতহে।
অ ধান কটা টাইমতো অ এতিয়া বাৰু দেৰি আছে
উম কি বুলি কয় এইবাৰ মাঘ বিহুত আহি। তুমি আমাৰ ঘৰ আনিব
অ ঠিক আছে ঠিক আছে আহিম বাৰু। দিয়া।
তোমাক আহিব দিব নহয় ঘৰ পৰা।
আহ আহিম আহিম শিকাই দিবা শিকাই দিবা মোক কিন্তু। তিল পিঠা খালো বহুত ভাল লাগে তিল পিঠা তাৰ পিছত নাৰিকলৰ লাডু
উম হ'ব দিয়া যিমান খোৱা সিমান।
আহ আহ
বনাই কৰি
ঠিক আছে
উম আৰু এ এটা কথা নহয় এইবিলাক বিহু চিহু আহিলে খৰচাও হয় অলপমান
অ' বহুত খৰচা হয়তো। মানুহক মাতিব লাগে। আকৌ বিহু খুৱাব লাগে হয় কি নহয়।
উ নামাতিলেও কয় নহয় অকৌ নামাতিলে মোক।
না মাতিলেও ন সেইটোৱেইটো।
আৰু মাতিলে চবকে মাতিব লাগে এটাক ধৰি এটাক তোমালোকৰ অ' আহিবা তোমালোকৰ পিনে মানুহ চানুহ, মানুহ মাতিব লাগে।
অ মাতো-মাতো চবকে মাতো। তন যোনবোৰ মানে চিনাকী আৰু।
আৰু লগৰখিনিতো আছেই,
এই লগৰ খিনিয়েতো। ঠিক আছে তুমি টাইম পালে বাৰু মোক মাতিবা বিহুত। মই যাম এপাত ন, অহ। ঠিক আছে তেতিয়া ন?
উম,
উম-উম, হ'ব। উম,
উম-উম